শুনিছানে?
উম, শুনি আছোঁ, শুনি আছোঁ।
অ' কি কৰিছোঁ?
এনেই বহি আছো আগফালে উম, আগফালে চাই-চাই।
তাকে মই আগফালেকে বহি আছো
উম বতৰ কেনেকুৱা
বতৰটো
বৰষুণ দিব মানে
বৰষুণ দিব আৰু চাগে অ অ
উম ভাত চাত খালি উম, হল হল
শুনিছা নে?
শুনি আছো, তই খালি নে ভাত
ভাত খালো অ
অ কিহে খালি আজি
ভাত মাংস
উম কি বইলাৰ
বইলা-বইলা
উম ঠিকেই আছ
উম
তাকে এতিয়া শুৱা মেলাগে নাই
হা-হা
শুৱাগে নাই নেকি বোলো
শুমহে আ লাহেকে এতিয়া গাতো ধুম বুলি ভাবি আছো গা ভাবিছো
আৰে আৰে এতিয়া
অ' তাকে হে সেদিনাখন ৰাতিয়ে দিছো এই শুৱা আগত ধুই ললে মানে শুই ভাল লাগে
উম উম হেতু হয় বাও ঠাণ্ডা ঠাণ্ডালাগি থাকে
ঠাণ্ডা ঠাণ্ডা লাগি থাকে অ
উম টোপনীটো আহে ধুনীয়াকে ঠাণ্ডা দিনত শুৱা নিচিনা লাগে আও
উম-উম
উম
তাতে আমাৰ ফেনখনো পুৰা তাতে আমাৰ ফেনখনো পুৰা স্পীড ঘূৰে মানেও।
অ',
কাপোৰো শুব লগা হয়।
উম এই ঠিকে আছে আৰু বতৰটো ভাল ন' এতিয়া গৰমো নহয়।
তাকে ব-ব-বৰ-বৰষুণ দিয়া হ'লে এতিয়া শুই ভাল লাগিলেতেন।
উম, শুই ভাল লাগিল হয় কালি বৰষুণ দিছে নহয় ৰাতি।
তাকে অ
উম,
মাহত শুলে?
মাহত শুলে শুলে।
অ',
তাকে এনেই অকমান, ওলাই গৈছিলোঁ অকমান, চেণ্টাৰৰ ফালে।
অ', অ'।
ফালে গ'লো তাপা আমাৰ এই বেহাবাৰীৰে।
অ'।
বেহাৰবাৰীৰ আগৰ বিষয়াজন যে ডাঙৰ বিষয়া এজন যে মাজত যে আছিলে যে প্ৰীতম ছাৰ নহয় তাত তাৰ আগত যে আছিলে যে কেইদিনমান যে নাছিলে যে পিটম ছাৰ অলপ বগাকে যে উম সেইজনৰ সেইজনো আছিলে মানে উম উম এই ইজন উম মাথাত সেইজন মাথাত মৰাজন নহয় মাথাত যে এনেকে কিবা এটা যে মাৰি থাকে যে
অ গম পাইছো গম পাইছো
ইজন মানে সেইজনো আহিছিলে মানে এজন আছে বাৰু এই খানা খাই আছিলে তাতে লগ পালোগৈ
আহ
আমাৰ ইয়াৰহে এজন
তাৰ নেকি
আহ এই আমাৰ এইফালে আমাৰ ঘৰ ফালেদি সেইফালে যে নদীৰ ফালে যে যাব পাৰিছে
আহ অ'
উম সেইফালে মিচিং মিচিং গাও আ মিচিং যে পাইজে উম উম আমাৰ মানে এইটো পাহাৰৰ ফালে নহয় মানে এইফালে নদীৰ ফালে
আচ্ছা আচ্ছা অ
ফালে সেইটো চাইডে উম বিজয়া যে আছে যে
গম পাইছো অ
উম সেইটো চাইডে ঘৰটো মানুহজনৰ
অ অ
উম
ময়ো সেই আগতে তোৰ মুকুতাদাক মুকুতাদাক লগ পাইছিলো বাৰু
আহ
মাধৱ পথ
অ সেইজনৰো বা লগ পাইছো বাৰু আমাৰ চেণ্টাৰত আহিছিলে
অ মুকুতাদাই হেঙুল থিয়েটাৰত আছিলে যে মাজতে
হয় হয়
হেঙুল থিয়েটাৰ তোৰ এই ইয়াত মাধৱপুৰৰ মানুহৰ আছিলে
আহ।
মানে লগ পাইছিলো অ এই দোকানত আহোতে
উম তাতে এইজনে এতিয়া ইয়াত পানী চানী খাই আছে আৰু খানা দানাত
আছা অ
উম।
থিক আছে
উম ত সেইয়াই তাৰপৰা অকমান দি থাকিলো আৰু তাৰপৰা আহিলো আৰু উম বাকী এতিয়া খবৰ খাতি ভালে ন?
উম, পানী চানী হৈছে নে সেইফালে।
হৈছে অ'।
উম। মাছ ওলাইছেনে, উম,
বতৰটো ঢালিব দেই, ৰাতিকে বৰষুণ আহিব।
আহিবনে, ডাঙৰকে?
অ', তোৰ মাজৰাতি মানকে আহিব আৰু।
উম, আহক আহক আহক মানুহবিলাকো ভালকে শুব পাৰিব।
তাকে, দিনত বৰষুণো নিদিলেই হ'ল দিনত বৰষুণ দিলেহে অসুবিধা হয় আউ।
সেইটোৱে দিনত বা বৰষুণটো নিদিলে হয় আউ, বৰষুণ নিদিলেও মানে এতিয়া ৰ'দ টো যেনেকে দিয়ে আৰু কি কবি আউ।
তাকে হলেও মানে ৰ'দ টো দিলও মানে এই হাজিৰা কৰা মানুহকেইটাৰ কাৰণে অলপ সুবিধা হয় আউ, বৰষুণ তেতিয়া মানে দুদিন
বন্ধ হৈ যায় অ, নহ'লে আজিৰ নিচিনা হৈ থাকিলেও কথ নাই, নাই, ডাৱৰীয়া।
তাকেহে অ'।
উম, আজিৰ বাৰু বৰষুণ দিয়া নাই, ৰ'দোও ওলোৱা নাই তেনেক
তাকেহে, অ' এতিয়া মানুহ বিলাকৰ গোট ছোটৰ পৰা ধৰি কিমান ক'ত ধাৰ মাৰিব লাগে, পইচা ঘৰ চলিবলে লাগে। হয়, তেওঁ কিবাটো কিবা এটা কৰিব লাগিব তাকে। সেতৰ কাৰণে অসুবিধা হয় আৰু।
হয় হয়। তাকে এতিয়া কি কৰিবি আৰু।
তাকেহে, এই খৰালি মহীয়াই ভালকে আৰু। খৰালি মহীয়াহে ভালকে কামবিলাক কৰিব পৰা হয় আও।
কৰিব পৰা হয় অ'।
বাৰিষা কালত মানে ধৰিব নোৱাৰি।
নোৱাৰি, নোৱাৰি, নোৱাৰি, ব-বতৰৰ মহিমা তই ধৰিব নোৱাৰ।
তাকে, ধৰিব নোৱাৰি। বাকৰি চাকৰি কৰা বিলাকৰতো বাৰু বৰ
আৰু সেইটো কথাই নাই, আৰু ঘৰত বহ উম। চাকৰি নকৰিলেও সিহঁতি ঘৰত বহিও পইচা পাই থাকে।
পইচা পাই থাকিব অ', আৰু চাকৰি কৰিলেও বৰষুণ নপৰা জেগাতে এতিয়া হাজিৰা কৰা মানে, ব ষুণত তিতি কাম কৰা মানে বেমাৰ হ'ব, বেমাৰ হোৱা মানে আকৌ এসপ্তাহ বিচনাত পৰিব লাগিব।
উম, হাজিৰা কৰা মানুহ বিলাক ৰ'দ-বৰষুণ বুলি কথা নাই আও। ৰ'দতো কাম বৰষুণতো কাম আও কিছুমানৰ।
তাকেহে অ'।
অ', এতিয়া মানে আমাৰ এতিয়া খেলপথাৰত মাটি পেলাব লাগিছিলে টেক্টৰে। বৰ-বৰষুণত ধৰ, মই মানে পেলাব পৱা নাই
অহ
কি কৈছ?
খেলপথাৰখন ডাঙৰে নে বোলো
ডাঙৰ ডাঙৰ। কালি তোৰ, আহ কি কৈছ?
মানুহ হয়নে?
মানুহ হয়, হয়, তোৰ ছোৱালী ল'ৰাৰ পা ধৰি বিশ ত্ৰিশটামান হৈ যায় আৰু।
উম।
অ',
ঠিকে আছে।
তাকেতো আজি লগৰ তাকে জন্মদিন আছিলে তাত গ'লো।
অ',
তাতে অকণমান পানী চানী অকমান খালোঁ, অ, খানা পানী চানী অকণমান খালোঁ আৰু।
উম, উম, বেছিকে খালি নেকী?
বেছিকে নাই খোৱা ঘৰৰ-ঘৰৰ পানীহে আউ।
অ', অ, মিচিং মানুহ মানে। অ হ উম, উম। ঠিকে আছে আহ ঘৰতে নেকি?
ঘৰতে-ঘৰতে অ, সিহতৰ ঘৰতে। গোটেই কেইটা গ'লো দৌৰি থকা। খাই বৈ তাৰপৰা মই সোনকালে আহিলোঁ বাৰু সিহঁতে অকণ দেৰিকে আহিছে।
অ', অ'।
তাতে আকৌ আজি সেইয়া তাতে সেইখিনিতে ভাওনাও আছিলে।
অ', আজি ভাওনা আছে বোলো।
ছিল তাকে মাতিছিলে অহ, আহা আমাৰ ঘতে থাকি দিবা এনেকে গোটেইকেইটাই আৰু পুৰা। ৰখাইছে বোলো নাথাকো আৰু বোলো ঘৰতো মান নুহ নাই যে, ডাঙৰ মতা মানুহ এটা লাগে ঘৰখনত। তাতে আমাৰ এই গৰু চুৰ ওলাইছে।
গৰু চুৰ ওলাইছে নি?
অ', গৰু চুৰ ওলাইছে সেইকাৰণে মানে মানুহ এটা নাথাকিলে অলপ অসুবিধা হয় যে।
অ', এই ঘৰৰ ওচৰৰ পৰা নিছে নেকি?
তাকে আমাৰ তোৰ আমাৰ পৰিয়ালৰ মানুহৰ ঘৰৰ পৰাই নিলে। বলধ এহাল, বলধ এহাল, এ মানে বহুত ধুনীয়া গৰু আৰু মানে বহুত ওখ মানুহতোকে ওখ ওখ গৰু, মানে এ এই মুছলিম বেপাৰী কেইটামান আহি আছিলে হে নহ'লে।
অহ।
অ', এক লাখ টকাত দি আছিলে, এক লাখ টকাত মনা নাই এক লাখ বিশ হাজাৰ ত্ৰিশ হাজাৰ মান দিলেহে মানে বেচিব মানে গৰু হাল।
চাহপাত, চাহপাত তোৰাও নেবেচা দেখি সেই তাৰে কোনোবা বেপ-বেপাৰীয়ে ৰাতি চুৰ কৰি লৈ গুচি গ'ল।
অহ, এতিয়া মানুহটো পাইছা নাই?
তাকে নাপালে আৰু গৰু হাল, সেই-সেইদিনাখনে মানে অলপ তালা এ অলপ বিচাৰ পোচাৰ কৰিলে।
উম।
চৰা কৰোঁতে মানে তোৰ বিহপুৰীয়া ঘাটত তোৰ সাতহাল গৰু সেইদিনা ৰাতিপ তিনিটা বজাত তেতিয়া সম্ভৱ তাৰে এহাল সেহ ত গৰুহাল নেকি? মানে এটা ৰাতিতে দেৰগাঁৱও পাইছেগে আৰু গৰু। নগ'লে, নগ'লে আৰু।
উম।
অ', অ', মানুহ, মানুহ মানে সেই গৰুকেইটাৰ ওপৰতে নিৰ্ভৰ কৰি খেতি বাতি কৰি থাকে।
অ', অ', অ', অ'।
এতিয়া গোহালো লৈ গৈছিলো অলপ তোৰ হ'ল তোৰ এসপ্তাহ দুসপ্তাহ মানে হ'ল।
উম,
তাকে হে মানে তলা মাৰি থয় সেই হাল গৰুক মানে য'ত থয় মানে গোহাঁলিটোত তলা। আহ, ভাঙি মেলি মানে ভা তলা ভাঙি মেলি নিছে আৰু।
মানুহে গম নাপালে নে ঘৰৰ মানুহে।
সেইকাৰণে কি কৈছ।
ঘৰৰ মানুহে গম নেপালে নে বোলো।
ঘৰৰ মানুহে গমেই নোপালে মুখত এনেকা কাপোৰত হেৰি লৈ পেলাই মুখত মাৰি গৰু মানে মুখে মাতিব নোৱাৰা কৰি দিলে মানে গৰু হালক কিবা এ ৰাসায়নিক বস্তু মুখত মাৰি পেলাই। তেনেকে লৈ গুচি গ'ল মুখে মাতিব নোৱাৰাকে তাৰপৰা দাঙি গাড়ীত উঠাই সেইদিনাখনেই লৈ গুচি গ'ল।
অ',
বহুত ধুনীয়া গৰু মানে সেই হাল আৰু।
এনেই ওচৰৰ মানুহ তেনেকে গম নাপালে।
ওচৰৰ মানুহো গম নাপালে মানে কোনেও গমেই নাপালে ৰাতি তোৰ দুটা তিনিটা মান বজাতহে নিছে।
তাতে গৰম দিন নহয় জানো ফেন চলাই থয় ভিতৰত
উম, ফেন চলালে মানুহে গম নাপায় বাহিৰত কি হৈ আছে।
তাকেতো ফেন চলাই থাকিলে তাৰ গম নাপালে গম নাপাই পেলাই তেনেকে লৈ গুছি পাছদিনাহে দেখিছে আৰু গৰু হাল নাই।
এ দুখ কৰিছে আৰু দুখ কৰিনো কি পাব আৰু এতিয়া।
কি আৰু গ'ল - গ'ল আৰ
গ'ল - গ'ল আৰু। উপায়টো নাই এতিয়া।
মানুহটোৱে যদি সেইটো দামতে বেছি দিয়া হ'লে।
লাভ হলহেতেন অ,
তেনেকেই আছে আৰু এতিয়া সেইকাৰণে আমাৰ আমাৰ বিলাকক গৰুলৈও ভয় হ'ল এতিয়া।
এইহাল গৰু লৈ গৈছে যেতিয়া আমাৰ বিলাকনো কি আৰু সেইকাৰণে অলপ চাই চিতি থাকিব লগা হয় মোৰ অলপ তাকেহে মইয়ো। অলপ দেৰিকে শুও মানে আজিকালি সেইটো জহতে অ - অ খালো অ,
উম - উম ভাত চাত উম,
খালো - খালো অ,
কি কৰি আছোঁ।
মই এনেই আছো আৰু আগফালে আছো আৰু ইয়াত।
উম, উম, ঠিকে আছে উ।
তাকে হে অ,
আহ, এতিয়া সোনকালে
দে ঘ সোনকালে শুব দিব কাইলে দিনত কাম আছে আৰু এই জেওৰা দিব লাগিব আগফালে
উম - উম।
এই গৰু মানে তো কি হ হ'ল এই গৰুৱে ভাঙি আগফালে জেওৰা মানে ভাঙি দিলে।
অ'- অ'।
বহুত জেওৰা দিব লাগিব মানে আগফালৰ চাইডৰ।
অ'।
উম, সন্মুখৰ অ' সন্মুখৰ খন মই তোৰ যোৱা বছৰ দিছিলোঁ ভালকে দি থৈছিলো মানে সেই কেইখন টো ভাল ভালে আছে বাৰু এতিয়া ভঙা মেলা নাই।
নিজে নিবি।
মই নিজে দিও অ'।
অ'।
তাকে আকৌ এতিয়া দিব লাগিব। অ' মই নিজে দিও অ' বাহ বিলাক ঘৰৰে অ'। বাহুতো সেইয়া কাট কাটি কাটিতো ঠিকেই হ'ব হ'ল বাহনিত।
অ অ
হ'লেও মানে এতিয়া উপায়তো নাই পৈনত বা কিছুমান কিনিব খোৱা হয় কিনিব লাগে বা ঘৰৰো দুটামান লওঁ। কেনেকে আও দি থও অ
চলি আছ উম উম উম
দেউ দেউতা থকা হ'লেও দেউতাই দিলেহেঁতেন কিবা এটা কৰিলেহেতেন।
ঘৰত থকা কেইদিনা আও কৰিব লগা হয় আও অকমান তাতে আমাৰ নৈ আগফালে নৈখন আছে যে।
অ' নৈখনো কি হ'ল এতিয়া।
মানে নৈখন পাৰ হৈ পেলাই যাব লাগে মানে বাহনিলে।
অ পানীয়েদি যাব লাগে ন
এয়া পানী- পানী মানে এতিয়া এবুকু পানী। এবুকো পানী দি এতিয়া বাঁহ কাটি আনি দিয়াটো অলপ কষ্ট হ'ব।
অকলেহে ছাগে আও।
লগত অ' তাকেতো অকলে এতিয়া লগত কোনোবা এটা থকা হ'লে ভাল আছিলে।
ভাল, চাহ টানি গলো।
বাঁহ চাহ অ মানে ঘৰৰ ওচৰত দাদা কেইট এতিয়া দাদা এটা আছিলে, সেই দুটাও সেয়া চাকৰি পালে চাকৰিত গুচি গ'ল।
উম।
তাকে এতিয়া মানুহে নাই এতিয়া লগৰীয়া বুলিবলে।
অ' ওচৰত তেনেকুৱা লগৰীয়া নাই মানে ভাল।
ওচৰত তেনেকুৱা লগৰীয়া আছিলে এতিয়া নাইয়ে চব কামত গুচি গ'ল।
অ'।
তাকে আজি টাইমটো সোনকালে গৈছে আকৌ দেই চাইছ ন আকৌ।
অ' তাক অ' তাকেহে অ'।
যাওকচোন বাও।
অ' তাকে অ'।
উম, বাকী ঘৰত ভালে নহয় চাগে।
ভাল ভাল অ ঘৰত ভালেই
উম তোমাৰ ঘৰত কোন-কোন আছে এতিয়া
বা আছ অ' বা আছে মা আছে।
উম।
তাতে কালি আকৌ আমাৰ এই অ', মাজুবা ঘৰলে গৈছিলে কালি।
অ',
ভাগিনটো ডাঙৰ হৈছে যে
অ',
অ', ওচৰতে নেকি বাৰ ঘৰ?
ইয়াতে নহয় অকমান দূৰ আৰু।
উম। অকলে কৰিলি নেকি?
অকলে নহয় সৰুবাৰ গৈছিলে মোৰ লগত।
অ, অ,
অহ।
গৈ থাকো মানে মাজে মাজে
অহ তাকে অ। মাজে মাজে গৈ থকা হয় অহ ওচৰতে মানে অকণমান দূৰে হয় বাৰু- বেছিয়ে বাৰু অলপ
অহ।
অহ।
হলেও বেছি দূৰ নহলে যে ওচৰৰে ভাল আৰু হয় নে? কিবা এটা হলেও ফটকে যাব পাওঁ।
তাকে মানুহ এটা আহিছিলে দেই এই ৰাস্তাইদি মানে কোন মানুহ জানো পাই অকলে অকলে বগা চাহ তা পিন্ধি পেলাই হাফ পেণ্ট এটা পিন্ধি পেলি আমাৰ ঘৰৰ পধূলি মূখোট ৰখি আছে এইমাত্ৰ মইতো আমাৰ ঘৰৰ ফালে মূৰ কৰি আছোঁ।
অ ত এনে পলাই পলাই থাকচোন বাৰু এনেই কি কৰিনো চাং?
অহ তাকে এতিয়া গ'ল বাৰু আমাৰ ঘৰ পধূলি মুখোৰ পৰা
ভয় লাগে নহয় আজিকালি এইবিলাক মানুহবিলাক। এয়া হে অ পগলা দুটামানো আছে বাৰু এইখিনিত।
অহ সেইটো কেইটাও
নাই আক ম, হেৰি কৰা নাই বাৰু পগলা দুটামান আছে পগলা কেইটাও ৰাতি-ৰাতি
উম, হু উম, নহয় এইয়া সেইটো এটা কথা।
চুল আছে অ, সেইফালেও ভয় উম, হয়-হয়।
তাক চাবি এতিয়া তেনেকে যদি আজি ওলাই আছে ৰাতি ৰাতি এবাৰ এবাৰ আহিল চাবেই ক উল্টা
উম, তাকেহে অ, চাব লাগিব। বাহিৰত থাকে আমাৰ তাতে একেবাৰে আগফালৰ পদুলি মুখতে যে
অ অ সেইটো এটা কথা
সেই কাৰণে অসুবিধা আমাৰ জেৱাখনৰ মানে পদুলি জেৱাখনৰ সন্মুখতে গোহালি ঘৰটো আছে।
উম
তই যে এবাৰ আহি পেলাই ৰখিছিলিহি যে,
গম, অহ গম পাইছোয়
অ সেই কাষতে জেৱৰাখৰ কাষত
অ'-অ' দেখিছোঁ অ' দেখিছোঁ।
উম
মানে উ নে গা ছা
অ আছে, আছে অ
উম
মাজতে নাছিলে তোৰ যেতিয়াই মানে অলপ এই দুমাহ তিনিমাহ মানৰ পাছৰ পৰা ধৰি এইবিলাক মানে অলপ অনীতি বিলাক আৰম্ভ হৈছে। গাঁও
অহ অহ
তোৰ মাজতে গাঁৱত অলপ ৰখীয়া মেলা দিয়ে ডেকা লৰা কেইটা গাঁৱত ডেকা ল'ৰা কেইটাই।
অহ
এতিয়া মানে সেইকেইটাও মানে কামৰ মানে। কামে বনে যাই গুচি যায় যে,
এইটো এটা চবৰে এতিয়া কাম থাকে নহয়। এতিয়া কোন কাম নকৰি থাকে কেনেকে হব এতিয়া উ
তাকেতো। এতিয়াতো সেই যোৱা বছৰৰ বহাগৰ সময়ত মই এই বিয়া চিয়া কৰি আহোঁ। বিয়া চিয়া কৰি আহিলে মানে অসুবিধা হলে মানে ঘৰত ঘৰতো থৈ যায় আহি।
হ হ হ
অ পা
বিয়া চি এনেই দেৰি হৈ যায় মানে
আহ দেৰি হৈ যাতো। দুটা বাজে, তিনটা বাজে
ৰাতি
ৰাতি মানে,
উ অ অ এনে ৰাতিপুৱা কেইটা বজাত য
ৰাতিপুৱা তোৰ নটা দহটাত।
অ দৰা ঘুলও যাব লাগে মানে কইনা ঘুলও যাব লাগে নেকি
অ মানে লগ ধৰে হেৰি মানুহ মানে দৰা ঘৰ বা কইনা ঘৰ মানুহে
উ
গা ভ্ৰমণহে লগ ধৰে। সেইকাৰণে কেতিয়া আহ কিছুমানৰ যাব লগা হয়
উম তাকে এতিয়া ধঢেৰ নিয়ম চিয়ম হৈ যায় সেইকাৰণে দেৰি হৈ যায় চাগে
তাকে ঘোম পোৱা চোম পোৱাৰ পৰা ধৰিবিলাক অলপ,
উম, উম, উম
সেইকাৰণে মানে অকণমান দেৰি হয় আৰু।
উম পইচা পাতিবলপ ভালকে পাই আছিলে নহয় চাগে।
অ তাকেইতো হাতত কিবা এটা আহি থাকে চুলিবলৈ মেলিবলৈ।
উম
তোৰ এনেই নিজে বিয়া। অ নিজে বিয়াখন ললেহে, এটা লাভ হয় আৰু ক'বলৈ গ'লে,
অ অ এনেই মানে লোকে মাতিলে মানে ইমান এটা হেৰি নহয়।
ইমান এটা হেৰি নহয় মানে দিন হাজিৰাো উপায় আৰু ভালকে, দিয়ে ছশ সাতশ পাঁচশো
উম দেৰি হ'লে ৰাতি
দেৰি হ'লে ৰাতি সাতশ আঠশ পৰি যায় আৰু
উম ঠিকে আছে আৰু, কিমান দিব মানুহবোৰ থাকে নহয় বহুত
তাকে অ', অ' তোৰ অৰুণা ইটানগৰ চাইডে দুখনমান কৰিছিলোঁ এইফালেটো পাইছিলে বাৰু চৈধ্য়শ পোন্ধৰশ কে
অ' দূৰলৈও যাওঁ মানে।
ম দূৰলৈ যাওঁ, অ'
এতিয়া এই তিম সেইটো মানে সেইটো গাঁৱৰ ল'ৰাই নে বেলেগ ক'ৰবাই আছে
নাই এই আমাৰ ওচৰ চুবুৰীয়া, এই তোৰ পিছলাগুৰি আছে এনেকে ওচৰ চাইল
অ' অ'।
উম।
চিনাকি অকল যাব লাগে, তেতিয়া ভাল লাগে।
তাকে তাকে হে, অ'
উম।
এনেকি হ'লে ভাল।
সিহঁতি খালে।
ভাত মাংস।
উম দে বনালি শুকান কে নে এনেই জোল টাইপ
এনেই শু শুকান শুকান শুকান শুকান দালিও আছিলে তাৰপা এই ঘৰৰ ওচৰতে ঔ-টেঙা গছ এজোপা আছিলে তাকে কুমলীয়া ঔ-টেঙা, কুমলীয়া ঔ-টেঙাবিলাক লাগিছে যে এতিয়া
উম।
কোমলীয়া আৰু টেঙাবিলাক খাবলে ভাল লাগেতো এতিয়া
উম তেনেকে দালি দি খাই ভাল লাগে
দালি দিও খাই ভাল লাগে বনালে আৰু মায়ে
উম।
তাকেহে ময়ো বেছি খাব নোৱাৰিলোঁ, সেই লগৰটো ঘৰত খাই আহিলোঁ যে
অ', তাত মানে ভালকে খাই দিলি মানে, তাত কিহেগে
তাত মাংস আছিলে, তাত গাহৰি মাংস আছিলে গাহৰি মাংস
ভাত চাত নাই মানে, হেতুকে খালি
মাজান নাই সেয়াই মানে পুৰা উভয়নদীকে দিছে আৰু
উম, ঠিকেই আছে
তাকে অ'।
উম, সেই তেনেকুৱা মানুহ বিলাকৰ মানে উম চম মানুহ বিলাকে মানে হেৰি, খোৱাবলে ভয় নকৰে।
ভয় নকৰে অ'।
উম।
মন খ মন খুলি মানে দিয়ে আৰু, উম।
উম, বহুত খোৱা পায়।
তাকে অ'।
এ, আমাৰ মানুহৰ নিচিনা নহয়, মানে।
আমাৰ মানুহৰ নিচিনা নহয়, আমাৰ মানুহৰ আৰু দুটকামান খৰচ হল মাত্ৰ সিহঁতৰ গা জ্বলি পুৰি মৰে।
গা জ্বলি পুৰি মৰে, তাতে আউ বেলেগ মানুহ এইবিলাক নাই আৰু যেনেকে আহিছে মানে ভালকে খুৱাই মেলি পঠিয়াও আৰু মানে
অ তাকেতো সেইটোৱে বিচাৰে বহুতে।
অকল আমাৰ মানুহ বিলাকহে তেনেকুৱা বাকী এনেই বেলেগ মানুহবিলাক তেনেকুৱা নহয় বাৰু দেই। এনে মিচিং দে। এইবিলাক মিয়া তেনেকুৱা ধৰনৰ তেওঁলোকে ভাল হয়।
হয় তাৰ ব্যৱহাৰ পাতি বিলাকো ভাল
উম।
বাকী বাকী জাতি জনগোষ্ঠীৰ মানুহ বিলাকে অলপ মৰমীয়াল কবলৈ গ'লে। আমাৰ অসমীয়াতকে মানে। অ তাকেতো।
উম
মানে মই দেখিছোঁ মানে বহুতৰে মানে এ আমি ডিমা হাচাওঁ যে গৈছিলোঁ তাত। বিলাকত যাওঁতেও মানে মানুহ বিলাকক চাইছো মানে যথেষ্ট খিনি মানে সহায় কৰে ৰাতি বিয়লি পা ধৰি এনেকে।
হয় হয়।
বিপদত পৰিবলৈ নিদিয়ে মানে আচল কথাটো
উম মানুহবিলাকো ভাল নহ ব্যৱহাৰ পাতি একোয়ে নেজানে মানুহ।
অ আমাৰ এতিয়া বাইক বা কিবা এটা মটৰ চাইকেলে হওক বা কিবা এখন হওক অ। এ দুৰ্ঘটনা হল মাত্ৰ ওচৰলৈ যাবলৈ ভয় কৰে কিজানি মই।
কিবাৰে অ সেইটো কাৰনে এতিয়া মানুহৰ মানে সেইবোৰ নাই আৰু উম বেলেগ মানুহ সেইবিলাক নাই যিমান যি ই হলেও নিজৰ প্ৰানটো দি হলেও মানে বচাবলৈ যায়।
হয় সেইটোৱে।
উম অ হব পাৰে
তেনেকুৱাই তেনেকুৱাই অ নহয় আগৰ আগৰ দিনত তেনেকুৱা নাছিল।
অলপ উম এতিয়া এইবিলাক পইচা চইচা।
মানে মানুহবিলাক যেতিয়া মানে অলপ স্বাৰ্থ পৰ হল ন অকল মানে বহুত লোকে বৰ্ত বৰ্তমান সময়ত অকল টকা পইচাহে চিনি পায়।
হয় হয় হয় হয়
চিনি পায় মানে মেইন কথা।
উম।
উ ভালকে বা সহায় কৰোঁ কিবা এটা সেই সময়ত কিবা এটা সমস্যাত। পৰিছে উদ্ধাৰ কৰোঁ। সেইবিলাক নাই মানে বৰ্তমান সময়ত।
এতিয়া এনেকে মানুহবিলাক সেই। এক নাই মানুহবিলাক।
হয়
এতিয়া বেলেগ হয়। এতিয়া আমাৰ যদি বিপদ হয় তেতিয়া মানে চগান যাব নোৱাৰে এই বেলেগ জাতি কোনোবা এটা যদি
যাব নোৱাৰে।
নাই।
হয় হয় হয়
উম।
চব, চব ঠাইতে চব মানুহ বেলেগ বেলেগ অহ, কবলৈ গ'লে।
কি কবি আৰু। চব মানুহবিলাক আজিকালি টকা পইচাৰ ওপৰত নিৰ্ভৰ কৰিবলৈ ল'লে। অকল টকাক চিনি পায়। সেইকাৰণে সেইকাৰণে, অলপ মানে মানুহবিলাক হৈ পৰিছে। উম্।
তাকে উম, প্ৰায় ।
উম', উম'। তাকে অহ'। শুনিছো অ'।
শুনিছা নে? বোলো শুনিছা নে?
অ' শুনিছো অ'। শুনি আছোঁ ক। অ' শুনি আছোঁ ক।
অহ' আমাৰ ঢলপুৰৰ কথা এটা গম পাৱ নাই আজি?
ঢলপুৰৰ আজি, এই মুছলিম এহালৰ পইচা হেৰি কৰিছে, জব্দ কৰিছে। অসম আৰক্ষীয়ে। মই তোৰ ৰাতিপুৱা পাইছিলো।
উম'। উম'। এই মানে গাড়ীখন নিজে সোমাই দিলেগে।
নিজে সোমাই দিলেগে নেকি?
উম'।
তেনেহ'লে, তেনেহ'লে সিহঁত বাচি যাব বাৰু।
উম।
মানে নিজে যদি তই, অ'
এতিয়া আমি গ'ম পোৱা মতে মানে, সেইটো কথাটো মানে বেলেগ এতিয়া সেইটো।
বেলেগ অ'। তাকে মই পাই পেলাই বোলো।
মানে এতিয়া সিহঁতি বেলেগ এটা মানে, উম্ বুদ্ধি পাতি লৈ পেলাই মানে সোমাই। আছে ভালে।
তাকে তোমাৰ বুদ্ধি পাতিলৈয়ে সোমাই বাৰু। কাৰণ কোনো সিমান খিনি টকা লৈ অসম এ তাত আৰক্ষী ওচৰত এনেও অৰ্পণ নকৰে।
সোমাই নিদিয়ে। হয় সেইটো হয়।
সময় নিদিয়ে।
কথা টো হয়।
উম।
ডাইৰেক্ সোমাই নিদিয়ে। মানুহ উম্ কোনো।
এতিয়া সেইটোৱেতো, সিহঁতৰ যদি এতিয়া অসম আৰক্ষী। লগৰ যদি মিলা মিছা হৈ যায়। সেইফালৰ পৰাও সিহঁত বাচি যাব।
উম'।
পাছতো যদি বেলেগ অসম বেলেগ খিনি বেলেগ এটা, ঠাইৰ যদি অসম আৰক্ষীয়ে যদি পায়ো, তেতিয়া তেতিয়া সেইটো এটা প্ৰমাণ দিবলৈ সিহঁতৰ এটা হাত এটা থাকিব।
হাত এটা থাকিব। মানে এতিয়া কেনেকুৱা হৈছে মানে সেই এতিয়া তাৰ পিছত মানে পিছত পিছত হ'বও পাৰে আগত হ'বও পাৰে। মানে তেনেকুৱা মানে পোৰা পোৰা ফুল আহি আছে মানে, তেনেকুৱা পইচা।
হয়।
এইবিলাকাক মানে ।
হয়, হয়। অহ'।
বেছিয়াই টকা বিলাক গুচা নাই এইখন ধৰাই দিলে মানে সেতি
হয় হয় অ
এনেই মেলি এনেকে সোমাই নিদিয়ে মানে মানুহে আজি কালি ন মানুহ উম আজিকালি দিনৰ মানুহে পাঁচ অ পাঁচশ টকা এটা পালে মানে বহুত বুলি ভাবে আও, আও তাত ইমান খিনি টকা পাই লৈ পেলাই উ
পাকেট লাখ টকা হয় বহুত কথা সোমাই থাকে তাত
ত বহুত কথাই
অ অসম আৰক্ষীৰ ওচৰত তেনেকে অৰ্পণ হৈ দিয়াটো বা সোমাই দিয়াটো এটা সহজ কথা নহয়
হয়
সেতে যথেষ্ট খিনি কথা ভাবি চিন্তি কাম বিলাক কৰিছে কিন্তু সেইটো এইটো সংবিধান সংবিধানৰ হওক বা নিয়ম অনুসৰি সেইটো কিন্তু এটা আইনমতে দণ্ডনীয় কামেই কৰিছে সেহেতে।
কাৰণ সিমান খিনি এটা পইচা তেনেকে এখন গাড়ীত লৈ তো অ, এত এটা ভাল কথা নহয়। সেইটো ভাল কথা নহয় সেইফালৰ পৰা চাবলৈ গ'লে সেইটো এটা দন্দনীয় কামেই হয়। উ দন্তনীয় হয় যদিও সিহঁতে মানে বহুত ভাবি চিন্তি কথা ভাবি গুনী সেহেতে আৰক্ষীৰ ওচৰত অৰ্পণ কৰিছে।
অ হ তে আমাৰ খানাৰো কথা পাতো বুলি আহিছিলো
খানাটো ন খানাটো খ
উম, অ, হয় দিয়া আমি
খানাতো সেইটোৱে সেইটোৱে লগৰকেইটাই লগ খাব ল তাকে লগৰ কেইটা গোটেই কেইটাৰ লগত সমালোচনাটো কৰি মেলি অ, আমি কামটো আয়োজন কৰিব লাগিব
আয়োজন কৰিব লাগিছিলে এতিয়া লাহে- লাহে বতৰো বতৰ
বতৰ ভাল দিন এটা চাই মেলি তাকে ভাল দিন এটা চাই মেলি আমি সেইটো কৰিম আৰু
উম তাকে এতিয়া আমি গাহৰিকে খাওঁ নেকি
গাহৰিয়ে খোৱা যায় অ।
উম গাহৰি দুই কেজি লোলো তাৰপৰা আলু এক কেজি লৈ লওঁ তাৰপৰা পিঁয়াজ আধা কেজি তাৰ পৰা উম, আদা, নহৰু বিছ টকা মানৰ হলে হৈ যাব চাগে।
আৰম্ভ হৈ বিছ টকা মানৰ হলে হৈ যাব।
তাৰপৰা মছলাও তেনেকে জিৰা, চিৰা সেইবিলাকো বিছ টকা মানৰ ল'লে হৈ যাব চাগে।
অ, হয়।
তাৰপা মিঠাতেল এই সৰুজে পাই জে
সৰু-সৰু টেমাত অ, সৰু পয়ত্ৰিছ টকীয়াটো লৈ ল'লে হল।
উম তাতে গাহৰি তেলো ওলাব ন
গাহৰি আচলতে তেল সিমান খিনি দৰকাৰে নাই কব কবলৈ
নাই নাইবা অকমান হ'লে হৈ যায় মানে কেৰাহিতটো তিল তিতিলেই হ'ল
তেতিতিলেই হ'ল মানে চৰ্বি এ চৰ্বিটোৰ পৰা তেল ওলায় ন
উম
ক'বলৈ ক'বলৈ গ'লে মানে এই চাবলৈ গ'লে অকণমান ঘৰৰ পৰা লৈ যোৱাই ভাল ল অলপ
অ ঘৰৰ পৰাই লৈ যোৱাটো ভাল হ'ব
বা নহ'বা তাত য'ত য'ত বনাই ন তাত বনালো তাৰ পৰা অলপ দি পেলাই অ তাৰ পৰা অকমান দি বনাইেই হ'ল ভাজি দিয়া সমান তেল অলপ অকমান দিলেই হ'ল আৰু
অ সেইটোই আমি বজাৰ এ নহয় জানা নহয় তাৰ পৰাই লম আলু পিয়াজ পলাও তাই লে ক নেক দিব মানুহজনে মানুহজনো বেয়া নহয় বাৰু ভালেই মানুহজন বনোৱা তাত যত বনামগে আমি তাৰ পৰা আৰু এটা কথা চাউলটো আমাৰ কেইটা কিমান মান লাগিব
চাল চাউল আমাৰ দুই তিনি কেজি মান হলে হৈ যাব
হৈ যাব ন
দুই তি তিনি কেজি মান লৈ গ'লে ধুনীয়াকে আটি যাব কাৰণ চবেই ইমান ইমান ভাত নাখায় ন গাহৰি মাংসৰ লগত বেছি ভাত খাব নোৱাৰে বেছি মাংস
নোৱাৰে নোৱাৰে
এতিয়া বিশেষক আমি অসমীয়া খিনিয়ে আহোম হওক বেলেগৰ আহোম খিনিয়ে একেৰাহে সিহঁতৰ অনুষ্ঠান অনুযায়ী সিহঁতে খাই থকা হয় সিহঁতে সেইমতেতো সিহঁতে সেই সেইমতে খাবও পাৰে কিন্তু আমাৰ অসমীয়া মানুহখিনি তেনেকে আমি তেনেকে এতিয়া বইলাৰ মাংসটো বা কইলাৰ মাংসটো যেনেকে আমি খা ন সিহঁতেক গাহৰি মাংসটো খাই সেইটো অনুযায়ীহে আমি গাহৰি মাংসটো সিমান খাব নোৱাৰিম ত ত তোক যিমান সহকে দিলেও তই খাব নোৱাৰ সিমান
নোৱাৰ নোৱাৰো নোৱাৰো সেইটো মানে আভোক টাইপৰ হৈ যাবগৈ
আবুক টাইপৰ হৈ যায় অ
তা তেতিয়া দুই বু চাউল মোৱা দুই কেজি ধৰি ললো দুই চাউল বনাব পাত কিমান ডাঙৰ বাচনটো খাঙে নাপাম তাতে নাই।
বাচন মানেতো সেইটো সিহঁতৰ বাচন থাকিবই নহয় কাৰণ ভাত বনাই থাকে সকলো ৰাইজৰ ৰ কাৰণেতো ভাত বনাই থাকে ন'।
সকলো ৰাইজৰ কাৰণে নবনাই মানে সিহঁতৰ ঘৰে ন' সেইটো। অ, সে
এ ক'বলৈ গ'লে, সিমানটা কবলৈ গ'লে মানুহ আমাৰ বেছিও নহয়।
অ'। ৰাহুল, পৱন হল, তই হলি, টেকেলি হল, দত্ত হল। তাৰ পৰা আমাৰ জয় হ'ল।
হয়।
উম, তাৰপৰা আকৌ গৈ তহতৰ কলে-কলেজ জৰ চাইড অ' স্কুল আছে। ঠাইডৰ সেইফালে চইকীয়া হ'ল।
চইকীয়া হল হয়। হে আহিবই অ'।
এ আমি। এতিয়া আমি মমি জিৰা কেইটা হয় আমি
হয়
আমা দুটা, তেকেলি তিনটা, পৱন চাইটা ঘলা পাঁচটা না ছয়টা পাঁচটা আ। পৰা আমাৰ দত্ত হৈ গ'ল ছটা। তোমাৰ এটা সাতটা আঠটা, নটা, তাপা উদি, উদি মাইকীটো যে।
অ' উদি অ'।
উদি, উদি তেনেকে দি খাই এটাকো দি চাম। যদি আহে
হয়, হয়।
উ তেনেকে আমি আমি খাম আৰু
জ জ অ তাকে জয়ে আমাৰ এইখিনিতে আছেহি আজি ভাওনা আছে চেই যে
অ তাৰ পৰা পাইছো আৰু দে ফটো পাইছিলো
অ অ সেই মই যত গৈছিলো ন লগৰ তোৰ ঘৰত অ' সেইখিনিতে, সেইখিনিলেকে আহিছে সিয়ে। মই তাকে লগ পাম বুলি কৈছিলো তাক তাকে মই আকৌ পিছত যোৱা নহ'লেই যে।
উ।
সেইকাৰণে বাদ দিয়া হ'লো।
ছয় তাইখে।
তাকে অকলে যাব নাৱাৰি আৰু এতিয়া আন্ধাৰো হল তাকে অ থাকে টো অহ
উম উম উম থাকে
বেছি আমি, বেছি আমি গোটাইও লাভ নাই মাছ মাংস, মাংস ভাতটো গো
তিন তাইখ মা, উ খাব নোৱাৰিবও পাওঁ খানাটো।
তাকেহে অঁ হয় হয়
ক আছে
এইখিনি এইখিনিতে কৰিলে ভাল আৰু
দুই তিনিটাৰ ভিতৰত কম উম তাপা মন নাই। নাথাকিব পাৰো মানে থকা থাকি মানে নিজৰ নিজৰ কিবা এটা ব্যস্ত সোমাই যাব লাগিব এতিয়া কাম চাম। একো এটা নক-একো এটা নকৰিলেও নহ'ব ন।
তাকেতো কৰিবতো লাগিবই হয় হয় অ
গলে মানে ত যাব নোৱাৰিম মানে
হয় হয়
মানে এগিদিনতে খালে খাওঁ আও।
তাকে আৰু
তাকে চ গোটে কেইটাই পাতি মেলি চালে ভাল আও।
তাকে পাতিম ৰ কাইলে মানে পাতিব লাগিব ৰ
উম ততে এতিয়া হে চব এতিয়া উম এতিয়া চবৰে বন্ধ দি
তাকে তাকে চয় এ এ হাৱ জন চৈতিয়া আকৌ গ গুৱাহাটী গৈছ
অ ', সেই এতিয়া কেতিয়া আহিব বা এতিয়া?
তাকেহে সি কেতিয়া আহে, ঠিক হোৱা নাই এতিয়ালৈকে। তাৰ পৰীক্ষা এটা আছে মানে এটা সেইকাৰণে গ'ল।
অ' এতিয়া কেতিয়া আছে তাৰ পৰীক্ষা?
তাকে কেতিয়া পৰীক্ষা আছে জানো, এইকেইদিনতে পৰীক্ষাটো আছে তাৰ।
সি তাত থাকিব নে, গুচি আহিব?
মই কথা পাতো দাদাৰ লগত
অ', তেতিয়াহলে তাৰ দেৰি হব।
এতিয়া আমি মিঠাই খাই থলেও বেয়া কথা হ'ব।
বেয়া কথা হ'ব অ'।
উম।
তাকে।
এতিয়া কি ক‌ও বা এতিয়া ভাবি মেলি চাম আৰু।
তাকে অ', ভাবি মেলি চাব লাগিব। হয়, হয়।
তাতপা গোটেই কিতাই মিলি লৈ পেলাই খানাটো খালে ভাল আৰু।
তাকে অ' ভাবিছিলোঁ কি সেইটো খাই ভাল লাগিব। কথাটো পাতিম বুলি,
উম, উম।
তাৰপা এতিয়া উম ভাতটো খালি আজি।
ভাতটো খাই, খাই দিয়া গ'ল আৰু মানে দিনটো নাখাওয়ে যে। দিনত এসাজে খাওঁ। ৰাতি এনে দিনত দালি আৰু আঞ্জা এনেকে।
অ'।
কাইলেলে আকৌ পঁইতা ভাত খাব লাগিব, পঁইতা ভাত।
অ', পঁইতা ভাতটোৰ পৰা আমাৰ অসমীয়া আৰু। খাবি।
হয়, হয়।
উম, সেইটো
খাব লাগে, গৰম দিনত খাব লাগে, ভাল ভাজি-চাজি বনাই ল‌ই।
উম, যি আলু এতিয়া আলু দি দিব লে লাগে, উম। তাৰ লগতে যদি, এপত হয়, কিবা এটা।
হয় হয়, অ'।
পিয়াঁজ কাটি ল'ব লাগিব নিম নেমু মাৰি লব উম।
তাকে হে, অ' অ', মইয়ো খাই থকা হয় তেনেকে। বেয়া নাপাওঁ খাই বাও।
এতিয়া খাব বোলে।
উম। এ, মাছ-চাছ এটা ভাজি ল'ব লাগে নহ পুৰি ল'ব লাগে।
খাই ভাল লাগে তেনেকুৱা।
উম,
তাকে গৰৈ মাছত - গৰৈ মাছৰ লগত খাই মজা লাগে। কোৱাত নাই
উ মা উম মাংসৰ লগত পাতা নাপ পাই বিলাক
তাকে বা মাংসৰ লগত পাত্তাই নাপায় মাংসনো কি আৰু কেতিয়াবাও খোৱা হয় আমাৰ। মানে মাংসটো খালেও মানে হলেও সেইটো যোনটো আনন্দ খোৱা সি আনন্দটো নাপায়।
উম, সেইটো হয় বা দেই মাংসটোত মানে কি হয়। আমাৰ এতিয়া পঁইতা ভাতটো খালে মানে, তাত একো এটা মছলা নাথাকে গম পাওঁ।
হয়, হয়।
উম, ভাজিটোত আহ উম মাংস-মাংসটো হ'ল এতিয়া। পিঁয়াজ আদা নহৰু মচলা ধেইবিধ। বিভিন্ন ধৰণৰ মছলা বনোৱা হয়, তেলো আৰু হেইকাৰণে ইমান ব্ৰইলাৰটো বাৰু বেছি খোৱাটোও বেয়া বাৰু দেই।
হয়, হয়, ব্ৰইলাৰটো আজিকালি মানে তাকেতো ব্ৰইলাৰটো আজিকালি। আগৰ নিচিনাকে মানে পো-পৰুৱা খাই পেলাই ডাঙৰ নহয় নহয় আজিকালি। ৰাসায়নিক দ্ৰব্য খুৱাই মেলি ডাঙৰ কৰা হয় সোনকালে, বেপাৰ চলাবৰ কাৰণে। ৰাসায়নিক দ্ৰব্য হওক বা সে ডঙ ডাঙৰ হোৱা সোনকালে বিকা হোৱা আহ এইটো বৈজ্ঞানিকতাৰ যোনটো বস্তু, মানে যোনটো বনাই বস্তু এইটো সেইবিলাক গ্ৰহণ কৰাই মানে সিহঁতক খোৱাই মেলি সোনকালে ডাঙৰ কৰা হয়।
উম, হয়, হয়। আ পা আ তেনেকে ডাঙৰ কৰা হয় মানে সেইকাৰণে কত এইটো খাবই নালাগে আচলতে খাব লাগে মানে কিছুমান ন নাখাও। খোৱাবলৈ নাখা-নাখাবলৈও নকওঁ কিন্তু।
হয়, হয়, খাবতো লাগিবই আৰু। বেছিকে খাব নালাগে আৰু ব্ৰইলাৰটো বিশেষকৈ বেছিকে খাব নালাগে। বয়লা খাব লাগে। কয়লা বা হাঁহ, চাহ।
উম।
কআত
খাব লাগে আৰু হাঁহটো এতিয়াও গৰম দিনত এ, বহুত আহে। কিছুমানৰ কাৰণে ভাল কিছুমানৰ কাৰণে বহুত বেয়া মানে গৰম দিনত।
হয়, হয়, হয়, হয়।
উম।
এতিয়া ব্ৰইলাৰ হওক, গাহৰি হওক ভাল বস্তু নহয় কবলৈ গলে। দেহাৰ কাৰণে অলপ হানিকাৰকো বেছিকৈ খোৱাতটো। সেইকাৰণে অলপ বস্ত সেইটো মানে কমাই খাব তাকে দুইটাৰ কাৰণে। কমাই খাব লাগে অ'।
উ, উ। আমাৰ তেনেকে ব্ৰইলাৰটো বাৰো নানে বাৰু দেই উম, ঠিক আছে ঠিক আছে।
হয়, হয়, অ, উ।
বুজি পোৱা নাই।